হেল্ল'!
হেল্ল'! কি কি কৰি আছা তুমি?
আছোঁ ৰ'বা। তুমি?
অ, ময়ো এনে আছো। চাহ খালা?
চাহ খালো ৰবা, ইমান গৰম!
অ, বহুত গৰম নহ, আজি ৱেডাৰটো বেছি আজি। অ ৱে আজি ৱেডাৰ পুৰা গৰম, আজি দিয়া বৰষুণো দিয়া নাই নহয়, নহ'লে কালি মানে অলপ বৰষুণ দিছে ঠাণ্ডা-ঠাণ্ডা পৰিছিলে।
অ, বৰষুণ ক'ব গ'লে নায়েই।
নায়েই, নায়েই, সেইটোৱে। উম। এতিয়া তাৰপিছত, ভাত-ভাত-ভাত মই এনে আছো, মোবাইল চাই আছিলো।
অহ, অহ, মইয়ো সেইয়ে কৰি আ ছিলো, এনেই মানে কিবা-কিবি, ভাবিলো কি কৰো, কি কৰো।
অ, অ।
ভাত হ'ল?
ভাত হোৱা-হোৱা নাই ৰ'বা, তোমালোকৰ?
আমাৰ হোৱা নাই, হৈ আছে মানে এক পিনে চিকেন এক পিনে ভাত।
অ আজি চিকেন এহেহে।
আহ।
অ কেইটামানত ডিনাৰ কৰা?
এনেতো দহটা বাজি যায় দহটা এঘাৰটা। ডিনাৰ কৰোতে বনাই থৈ দিও আৰু এনেকুৱা আৰু। গৰম দিছে ন আৰু দেৰিকে কৰিলে এলাহ লাগে। বনাবলে অ, বাকী খবৰ বোৰ ভালনে?
অ ভাল ভাল তোমাৰ।
মোৰো ভালেই।
অ বাকী ছচিয়েল মিডিয়া ইউজ কৰা নে নাই।
কৰো। তুমি?
কি কি এপ মইয়ো কৰো। কি কি এপ ইউজ কৰা?
ইনষ্টাগ্ৰাম, ফেচবুক। হোৱাটছেপটো আছে। সেইটো। সেইটো নাথাকিলে নহবই।
নহবই আৰু নহয় নহয় হোৱাটছএপতকে বেছি মানে ইনষ্টাগ্ৰাম।
অ আজিকালি চেইঞ্জ হৈছে অলপ।
চেঞ্জ হৈছে জেনেৰেশ্যন আগবাঢ়ি আছে।
সেইটো। তোমাৰ ইনষ্টাগ্ৰাম আছেনে? মোৰো আছে। ৰিল চাও বনাও কেতিয়াবা মন গ'ল দেই কিন্তু ইমান ইমান গৰম দিলেটো ইচ্ছাই নকৰে।
অ, অ।
গেমছ খেলি ভাল পোৱা নে?
নাই নাই মই গেমচ এটা আমাৰ মোৰখনত এটাও গেমছ নাই মোৰ গেমছ ইমান এটা মানে গেমছ এডিক্ট নহয়।
আহ। মোৰ ভাল লাগে মোৰ মোবাইল অ আছে মোবাইলত একদম। একদম খেলি থাকো মই এনেই মানে নৰ্মেল এৰ এৰ সেই কৰা। যে এটা আছে যে গেমটো যে সেনেকুৱা খেলো।
মানে আগতে গেম খেলিছিলো হা তুমি মানে হাঁহি বা। টেম্পল ৰান, কেণ্ডি ক্ৰাছ, চবে চফাৰ এইবোৰ খেলো।
অ এইকেইটা মইও। খিলো কিন্তু এইকেইটা বৰ হৈ গলো ন খেলি খেলি এইকাৰণে এতিয়া নতুন নতুন কিবা কিবি ডাউনলোড
অ আগতে এইবোৰ বম এডিক্ট আছিলো বাপৰে বাপ টেম্পল ৰানটো কিমান বাৰ যে খেলোঁ এদিনত।
সেইটো সিটো বহুত চলিছে। চলিছিলে আৰু মোবাইল হেং মাৰিও গৈছিলে খেলি খেলি। অঁ। এইকেইটা আৰু মনত পৰিলে ভাবো আৰু মবাইলটো কিমান যে বেয়া কৰিলোঁ। খেলি খেলি কিনে এতিয়া কিবা এটা এড বালে চাওঁ ইণ্টাৰেষ্টিং, সেইটোৱে ডাউনলোড কৰিলেওঁ খেলোঁ কেতিয়াবা মাজে মাজে ব'ৰ লাগিলে, অ'।
মই কেতিয়া মানে আমাৰো মানে কলেজত আছে হা, বহুত ছোৱালী মানে লাইক ফ্ৰী ফায়াৰ খেলে। মই একদম ভাল নাপাওঁ মানে, মোৰ নিজৰ আৰু যোনটো আৱাজ দিয়ে ন, টাং-টোং ইমান ইৰিট ইৰিকটেড লাগে মোৰ আৱাজটো শুনিলে, উফ।
অ'। আৰু আগ মানে আগতে এনেকুৱা আছিলে যে চবেই বহি কেনে লুডু খেলিছিলোঁ কলেজত্ সেনেকুৱা টাইপ আছিলে। এতিয়াতো চবেই ঊন' নিয় আনে।
অ', অ'। অ', ঊন', ঊন', আজিকালি ঊন'।
অ', আজিকালি ঊন'। হেও কলেজ
ত। কলেজত চব চবৰে বেগে বেগে ঊন'।
সেইটো, সেইটোৱে থাকিব অকল। ঊন'। ভালো লাগে দিয়াচোন সেইটো খেলিকেনে। কিন্তু এটা নাচা যে কয় ন, সেইট
এটা এডিক্ট অ', এডিক্ট হয়। আজি অ', অ', আইয়ো ঊনুত আজিকালি এডিক্ট হৈ গৈছে। যাকে চাওঁ তা- সিয়ে ঊন্ন' খেলে। যাকে চাওঁ ঊন্ন' ঊন্ন'।
অ'। বেছিভাগ ঊন'ই খেলে।
ঊন' অ'।
আৰু সেই, এদিনটো প্ৰিন্সিপালে সেই যে চাবলৈ গ'ল সবকে খেদাইয়ে দিছে তাৰ পৰা, ঊন' খেলাকেইটাক।
এ, খেলেই। কিন্তু বহুত বেছি হেৰি হৈ যায় ন, গেদাৰিং
গেদৰিং হৈ যায় সেইটোৱে অ'। উ, উ, সেইটোয়ে, উ।
গৰম দিনত আৰু গেদাৰিং হ'লেতো বাপ ৰে বাপ। মানুহ কি যে কৰিব! কি বনালা ভাত? মানে কি বনাবা?
আজি, মইতো নবনাওঁৱে মায়ে বনাব। ভাত তাৰপিছত এইপিনে তোমাৰ দ-ৰাতি দুপৰীয়াৰ আছিলে অলৰেডি, এতিয়া অকল ভাত টোৱে বনাব আৰু লাইক বইল দিব চাগে আলু পিটিকা বনাব চাগে। চিম্পল। আজি ভেজ মানে, আজি ভেজ।
অ', মানে ননভেজ ইমান নোখোৱা ন?
নাই ননভেজ খাওঁ মানে লাইক আমাৰ কি হয় থৰ্চডে, ফ্ৰাইডে অ', মানডে আৰু চেটাৰ্ডে ভেজ থাকে।
অ', হয় নেক ইয়াত কিছুমানে বেলেগ বেলেগ দিন মানে।
কে। অ', থাকে। অ', অ'। বাকী তুমি অ', তুমি চিংগল চাইল্ড নে আৰু আছে তোমাৰ চিব্লিংছ কোনোবা
অ', আছে মোৰ, বা আছে দুটা। বিয়া হৈছে বাৰু। ম, হোম টাউনটো ক'ব গ'লে ইয়াতে মোৰ।
অ', ইয়াতে, ময়ো ইয়াতে, জন্মৰ পৰা এতিয়ালৈকে গুৱাহাটীয়ে।
অ', মোৰো চেম, একে। এইবাৰ গৰমটো বেছি দিলে মানে এইটো এনে কা মানে টাইমত নিদিয়ে বৰ বু
মানে কি হয় জানা, মানে বেছি, আমাৰতো গুৱাহাটী জানাই, অলপ কিবা হ'লে, ফ্লাড হৈ যাব। আৰু গৰম দিলেতো এনেকুৱা গৰম দিব, বাপৰে।
পুৰা সেই, কি বুলি কয়, ব্ৰহ্মপুত্ৰক শুকাই দিয়ে।
শুকাই দিয়ে, সেইটোৱেটো, আৰু বৰষুণ দিলে একদম ফ্লাডে, ফ্লাড আৰু খোজকাঢ়িব পৰা যা, মানে অৱস্থাত নাথাকে আৰু কোনো।
সেইটো। বাকী সবে
এতিয়া তোমালোকৰ, আছোঁ, আছোঁ, তোমালোকৰ?
আমাৰো সবে ভালে আছে দিয়া।
ভাল ন', তোমালোকৰ জইণ্ট ফেমেলি ন নে, আহ নিজৰ ফেমিলি হয়।
আহ, এনেইতো আমাৰ সেই নিজৰ ফেমিলি হয়, জইণ্ট ফেমিলি মানে আগত তে আহিলে, এতিয়া নাই।
অ', অ'।
বাকী আৰু এতিয়া কি কৰি আছা, ভাত বনাই চা, চিকেন হল?
চিকেন মানে হৈ আছে।
অ', প্ৰচেছ
চিকেন হৈ আছে, অ', প্ৰচচিঙত আছে। এতিয়া মানে ফুল চাকচেচ হোৱা নাই আৰু। ফুল চাক, চাকছেচ হ'ব টাইম আছে।
বাকী, এনেই কি পঢ়ি আছা?
মই এবাৰ পঢ়ি আছো, ডিগ্ৰী কমপ্লি হ'ব আৰু, হোৱা নাই, মানে একজাম দিছো, ৰিজাল্ট দিয়া নাই মানে এতিয়া লৈকে। কমপ্লিট ক'ব পাৰা।
অ', চিনিয়ৰ তুমিতো মোতকে। মই মানে আৰু প্ৰচি সিঙত আছোঁ, মই প্ৰচি সিঙত আছোঁ মানে।
বুজি যোৱা আৰু, অ'।
আহ।
কিন্তু কমপ্লিট হ'বলৈ টাইম লাগিব অলপ।
প্ৰচেছিংত আছা।
অ'।
প্ৰচেছিংত আছা, মই
সেয়েটো, প্ৰচেছিংত আছে মোৰ।
একো নাই, প্ৰচেচিং, প্ৰচেচিংতটো আৰু বেছি বছৰ নাই দিয়া। তিনি বছৰ মান আছে, আজিকালিতো চাৰি বছৰ কৰিলে।
অ' সেইটোও হয়।
বাকী আৰু ইউটিউবত শ্বৰ্ট চোৱা নাই।
মই চাওঁ, কেতিয়াবা-কেতিয়াবা চাওঁ ইচ্ছা গ'লে। আজিকালি সেই বো থ্ৰী ছেভেনটি ফাইভ
অ' আজিকালি থ্ৰী চেভেনটি ফাইভ, অ' অ' থ্ৰী ছেভেণ্টি ফাইভ ভাইৰেল আজিকালি অ'। ট্ৰেণ্ডত
ট্ৰেডিঙ চলি আছে, সেইটো ইমান ভাইৰেল হৈছে এইটো বাপৰে। বিৰিয়ানীটো পূৰাই একদম।
বিৰিয়ানী, বোলে থি ছেভেটি ফাইভ কা বিৰিয়ানী খানেছে বেহেটাৰ খুদকা পেচাছে বোলে খাওঁ।
অ' ঠিক কৈছা, আৰু সি এনে এইপিনেও বেণ্ড হৈ গৈছে তো, তাৰ একাউন্টটো বেণ্ড হৈ গৈছে, সি পুৰা একদম এনেকা বেট জত কৰিছে ছোৱালীজনী
তেনেহ'লে
কিযে হ'ব।
বাকী অ' পাপা মাহঁতে ঘৰতে
যে ধৰিছে চাগে তাক।
ধৰিছে, ধৰিছে চাগে উম'।
পুলিচে তাক লৈ গৈছে তো। আৰু সেই দেখিছিলানে, নিউজটো যে এটা যে আছিলে চাঞ্চিতা বুলি কাৰণে এক্ৰৰ যে মৰিছে আছে যে
চাঞ্চচিতা, অ' চুইচাইড কৰিছে, চুইচাইড কৰিছে, তাই চিৰিয়েল কৰিছিল কিবা জি টি ভিত নে ক'ৰবাত চিৰিয়েল কৰিছিল নেকি অ'।
ইষ্টাৰ কালাৰ্ছত টো কৰিছে চাগে।
অ' আৰু এটা আছিলে ন এই এইটো এমেৰিকাত ৰেপাৰ চং গাইছিল যে, এই অলিভাৰ ট্ৰি যে, শুনিছা নাম অলিভাৰ ট্ৰি।
অ' অ' শুনিছোঁ ৰ'বা।
অ' এ অ' লাইভগছন সিওতো ঢুকাইছে অ' হেৰি কিবা হেলিকপ্টাৰ ক্ৰেছত নে কিবা।
হয় নেকি? অ' আৰে চবে যে মানে কিযে, অ' ঠিক আছে। থৈ দিয়া, অ'হ ঠিক আছে, অ' বাই বাই।
উম' উম'